অহ শুনিছো শুলাই নেকি
নাই নাই নাই শুৱা নাই
কিবা কৰি আছিলা
এ দাদা এটাৰ লগত কথা পাতি আছিলো তাৰপিছত আপুনি ফোন কৰিলে আৰু
সেইটোৱে সেইটোৱে তাকে মই বোলো আজি সেয়া দেৰিয়ে হৈছেগৈ বাৰটা বাজিয়ে গ'লগৈ তাৰপিছত তোমাৰ বোলো কৰি চাওঁ যদি আছে ফ্ৰি আছা কথা পাতো তেনেই বাকী ভাত পানী খোৱা হ'ল
হল হল হল আপোনালোকৰ
খালো খালো ভাত বাৰু খালো এতিয়া তাৰ পৰা তোমাৰ শুৱা হে নাই আমাৰ ফালে অকণমান অকণমান বৰষুণ দিছে তোমালোকৰ ফালে বৰষুণ দিছে নেকি
নাই এফালে অকণমান আগতে কিন কিনাই আছিলে তাৰ পিছত গম পোৱা নাই দিচে
আমাৰ মানে ইমান মানে জোৰছে দিয়া নাই বাৰু অকণমান অকণমানকে দি আছে ইমান বেছি দিয়া নাই আমাৰ মানে কমাই পেলাই দি আছে আজিৰ দিনটো বতৰটো কিবা ভাল নহয়ে মানে বতৰটো ডাৱৰীয়া কৰিয়ে থাকিলে বাৰু কিন্তু হ'লেও মানে গৰমটো আছে গোপগোপীয়া গৰম
আছে আছে আছে হয় আছে
সেইটোৱে বাকী তোমাৰ এনেই ক'লৈকো যোৱা কৰা নাই আজিতো চান্দে আছিলে মানে ফুৰিব কৰিব কলৈকো ওলাই নগ'লা ছাগৈ নে আৱেলি গ'লা ক'ৰবালে
মই আবেলি আপোনাৰ খেলিবলে গৈছিলো এতিয়া বেছি সময় নেখেলিলো গুচিয়ে আহিলো বতৰতো ভাল নকৰিলেই যে
ভাল নহয় সেইটোৱে সেইটোৱে মানে বতৰটো ইমান ভাল নহয় আৰু মানে বতৰটো ভাল নহ'লে আকৌ যাবলৈ কৰিবলৈ ভাল নালাগে নহয় আকৌ বৰষুণ চৰষুণ জোৰচে দিয়ে বুলি আকৌ তেনেকুৱা হয় সেইকাৰণে বাৰু অসুবিধা বাকী এনেই মানে চব ঠিকে ঠাকে চলি আছে আৰু পঢ়া শুনাবিলাক চব ঠিকেই চলি আছে ন
অ ঠিকে চলি আছে ঠিকে চলি আছে
মানে এতিয়া কি কৰি আছা বৰ্তমান তুমি ক'বাত কিবা কৰি ছা নে ঘৰতে আছা
বৰ্তমান আপোনাৰ এইয়া অনলাইনৰ কাম কিছুমান পালে কৰো আৰু বা
সেইটোৱে সেইটো সেইটোৱে তুমি মানে অনলাইনৰ কম্পিউটাৰ চম্পিউটাৰ চাগৈ ঘৰতে হেৰি কৰি লৈছা ন
অ হয় হয় হয়
সেইয়া এইবিলাক ধৰাচোন আজিকালি যে ভিডিঅ' চিডঅবিলাক বনাই এডিটিং চিডিটিং তুমি এনেই দিলে চাগৈ কৰিব পাৰিবা ন
উম পাৰিম পাৰিম আপুনি ভিডিঅ' চিডিঅ' বনাই কৰি দিব মই আপোনাক এডিটিং কৰি দিব পাৰিম
সেইটোৱে সেইটোৱে মানে মই মাজে মাজে ভিডিঅ' চিডিঅ' বনাওঁ কিন্তু মানে ডেইলি এনেকৈ বনোৱা হোৱা নাই এইটো ধৰাচোন যদি ধৰা বনাওঁ মানে কি হয় মোৰ মানে সেই এডিটিং কৰিবলৈ মই মানে ইমান ভালকৈ নাজানো আৰু মানে ইমান সময়ো নাথাকে মোৰ মানে আৰু ফোনটো হেৰি কোনটো মানে হেৰি এডিটিংটো কৰিলে বেছি ভাল হয় কিবা সেইবিলাক মানে মই ইমান সেইটো মানে ইমান নাজানো বাৰু কিন্তু এনেই ভিডিঅ'-চিডিঅ' বনোৱা যায় এনেই। সেই তেনেকে বনাই কৰি তোমালৈ দিলে তুমি ধৰা এডিটিং কৰি দিব পাৰিবা ন?
হয়-হয়, পাৰিম-পাৰিম বাৰু। মই আপোনাৰ আপুনি কেনেকা এডিটিং কৰিব লাগে আপুনি তলত লিখি দিব তাৰপিছত মই আপোনাৰ কৰিম
কৰি দিব পাৰিবা সেইটোৱে-সেইটোৱে মই বাৰু কৰিম ৰখা মানে মই ইমান এইবিলাক মানে বেছি যি হেৰি ভিডিঅ' নিদিওঁ বাৰু এনেকৈ খানা-চানা বনোৱা কিবাকিবি এইবিলাক ভিডিঅ'কে বনাই থাকোঁ। তাৰপিছত তোমাৰ ধৰা খানা-চানা বনোৱা। ৰেচিপি তাৰপাছত তোমাৰ আকৌ মই আচাৰ বনাওঁ আচাৰৰ ভিডিঅ'বিলাক এনেকৈ ধৰা আচাৰ-চাচাৰ কেনেকৈ বনাব লাগে কি লাগে এনেকৈ ধৰা সেইবিলাক ভিডিঅ'ৱে বনাওঁ বাৰু। তোমাৰ-তোমাৰ ধৰা সেইবিলাক ভি ভিডিঅ' যদি হেৰি হয় সেয়া ভিডিঅ' মানে কৰি পেলাই তোমাৰ তুমি ধৰা এডিটিং কৰি দিলা মই তেনেকৈ দিলোঁ। আজিকালিতো মোবাইলৰ মানে তোমাৰ এইবিলাক ছ'চিয়েল মিডিয়াত একেবাৰে সেইবিলাক ভিডিঅ' বনাই-বনাই মানুহ বহুত ভাইৰেল হৈছে বা। বহুতে কিন্তু বহুত পইচা, বহুত পইচা কিন্তু কামাই আছে ন?
কামাই আছে, কামাই আছে। আপোনাৰ আজিকালি চচিয়েল মিডিয়াত আপোনাৰ অকমান-অকমান ভিডিঅ' প'ষ্ট কৰিলে আপোনাৰ ধেৰ-ধেৰ পইচা দিয়ে।
সেইটোৱে বা বহুত পইচা দিয়ে অ। সেইটো কিন্তু ভালেই হৈছে কিন্তু আজিকালি মানে কি আৰু সৰু ল'ৰা-ছোৱালীৰ পৰাও মানে একেবাৰে পুৰা একেবাৰে সৰু ল'ৰা-ছোৱালী একোটা মানে পুৰা ভিডিঅ' দিয়ে, হেৰি দিয়ে এইবিলাক মানে আৰু ইনষ্টাগ্ৰামত হওক ইউটিউবত হওক এইবিলাকত মানে পুৰা আৰু একেবাৰে ভিডিঅ'ত এক্টিভ থাকে আৰু। আজিকালি আকৌ ক'ৰবালৈ ফুৰিব গ'লে ব্লগ বনাই দিলে। ক'ৰবাত গ'ল এনেকুৱা মানে এই। কিমান আৰু মানে হেৰি কৰে সেইবিলাক কিন্তু ভালেই পইচা এটা আৰ্ণিং হৈ থাকে। আৰ্ণিং কৰি থাকে সেইবিলাকক এনেই থকা সময়কণত কিবা এটা পাই থাকে সেইটো ভালেই কিন্তু। কিন্তু সেয়া আৰু মানে ডেইলি দিব লাগিব চাগৈ সেই ব্লগবিলাক। মানে এদিনো চাগে তেনেকৈ মানে কণ্টিনিউ কৰিব লাগিব চাগৈ। এদিনো চাগৈ এনেকৈ বন্ধ হ'ব নোৱাৰিব ন তেনেকুৱা হ'লে?
অঁ! আপোনাৰ ধৰি লওক কেতিয়াবা যদি আপোনাৰ আ ধৰি ল অসুবিধা আছে বা কৰিব পৰা নাই তেতিয়া একো কথা নাই কিন্তু পৰাপক্ষত আপোনালোকে আপুনি সদায় দিলে ভাল আৰু। তেতিয়া আপোনাৰ অলপ ভিউৱাৰ্চ বিলাক বাঢ়িব।
সেইটোৱে-সেইটোৱে সদায় দিলে মানে ভাল আৰু ধৰা চোন মানে কি আৰু এইবিলাক আজিকালি আচাৰ-চাচাৰ বনোৱা বহুত বাঁহৰ গাজৰ কিবাকিবি এইবিলাক ধৰা আচাৰ-চাচাৰ আমৰ আচাৰ এনেকৈ বনাই কৰি মানে ভিডিঅ-চিডঅ ব'নালে এইবিলাক ভাল হ'ব জানো? মানে আজিকালি কি আজিকালি আকৌ বহুত আকৌ ভিডিঅ' আৰু তোমাৰ হ'ব তেনেকেও কিন্তু হলেও আৰু চবেইতো চব দিয়ে থাকে ন।
হয়। নহয় এতিয়া চবেইটো চব আ আচলতে ধৰি লও আপুনি যি যিকোনো আচাৰ এটা বনালে ধৰি লওক
আপুনি যোনটো আচাৰ বনায় বেলেগো সেইটো আচাৰ বনায়। কিন্তু আপুনি কিজানি অলপ বেলেগ আপুনি বেলেগকেও বনাব পাৰে একেই আচাৰ বনালেও ধৰি লওক কিছুমান বেলেগ কিবা কিবি ধৰি লও বস্তু তাত দিব পাৰে এতি চবৰে বেলেগ বেলেগ চবেতো একেই ভিডিঅ, ' নবনাই কিন্তু বনোৱাত আপোনাৰ একেই বনাই ধৰি লও বস্তু খিনি দিয়া দিয়াৰ লগতো কথা আছে ধৰি লওক কেনেকে কি বস্তু কৰিব লাগে আচাৰ বনাবলৈ হ'লে হয় ন
হয় হয় সেইটো হয় বাৰু সেইকাৰণ কিয় ধৰাচোন মই চব একে হ'লেও ধৰাচোন মই হয়তো বেলেগ মানে ডিজাইনতো বনাব পাৰোঁ মানে বেলেগকৈও বনাব পাৰোঁ মানে হয়তো বেলেগকৈও বনায় মানে চবৰে পদ্ধতিটো বনোৱা পদ্ধতিটো বেলেগ হয় মানে সেইটো কাৰণে কিছুমানে মোৰতো সহজ পাব পাৰে যে এনেকে বনালে এনেকে চবৰেতো বেলেগ বেলেগ ধৰণে বনোৱা হয় সেইটো অৱশ্যে ঠিকেই কৈছা মই আকৌ ভাবোঁ মানে আকৌ দিন হয় আকৌ মানুহেতো চবেই দিয়েই থাকে মানুহে বা চাবনে নাচায় চোৱাত টো চাব ন কি ইমানেতো বেয়া বেয়া কি কি ভিডিঅ' দিয়ে সেইবিলাককে যেতিয়া চাই এ আনো ভাল কিবা এটা দিলে ধৰা বনোৱা ব্যৱসায় কিবা আৰু কাৰণে ধৰাচোন আজিকালি মই মানে এই কি কৰো তোমাৰ ৰাজস্থানী, যোনবিলাক চুুৰণি ধৰা হেৰি হয় ন অনলাইনতে পায় অনলাইনতে আনি পেলাই সেয়া অনলাইনক আনি পেলাই তোমাৰ কাপোৰ চেটবিলাক বনাই দিওঁ সেইবিলাকো ধৰা দিব পাৰি ন
পাৰি পাৰি আপুনি যিমান ধৰি লওক ইউনিক কৰিব বস্তুবিলাক কিমান আপোনাক কাৰণে ভাল ধৰি লও এতিয়া তিছতো কৈছো আপুনি কিবা এটা বেলেগ কিবা এটা বেলেগ ধৰি লও এ য'ত ধৰি লও ছচিয়েল, মিডিয়াত, সেইটো বস্তু দেখা নাই ধৰি লও বহুত কম দেৰি লও দেখি দেখা পাবলৈ ত সেইটো বস্তু যদি আপুনি সেইটো বস্তু যদি আপুনি বনাই কৰি দিয়ে বা ধৰি লওক কিবা চাদৰ মেখেলা কিবা কৰি দিলে ধৰি লওক বা আচাৰেই বনালে কিবা ভাত বনোৱে দেখালে মাংস, বনোৱা।
উ
ত' সেইবিলাক আপোনালোকে সেইবিলাক আপোনাৰ অডিয়েঞ্চ বিলাকে চাব চাই ভাল পাব ধৰি লও চালে ধৰি লও আপোনাৰ এইবিলাক কি বুলি কয় কেনেকে আপুনি বনায় তেনেকে বনাই কিনে খাই টেষ্ট পাব যদি ভাল হয় তেনেহ'লে কমেণ্ট কৰিব সেয়াই আৰু
সেইটোৱে সেইটোৱে সেইটো কাৰণে মানে দিব লাগিব ৰসাৰ কাৰণ মই ভাবোঁ আ আকৌ নিদোওঁ নেকি এনেকৈ এনেকৈ দিলে কিন্তু আজিকালি দি মানে কি হয় ঘৰতে তোমাৰ তেনেকে বনাই থাকি একো লাভ নাই ধৰাচোন। তেনেকে মানুহক কিবা এটা দিব পালে মানে কি আচাৰটো বিক্ৰী কি হোৱাটো কথা নহয় আচাৰে এতিয়া ধৰাচোন মানুহে মই সৰহকৈ বনাওঁ যেতিয়া বিক্ৰী কৰোঁ যেতিয়া ঘৰৰ পৰা বাৰু নৰাখিনি নিবই কিন্তু মানে তাত ধৰা গ'লেই ধৰাচোন। সিহঁতে বনোৱা নিজে বনাবও আকৌ ধৰাচোন তাৰ পৰা কিবা এটা মই মানে পইচা পাম ন যদি আ মই যোৰ ডেইলী ব্লগ, তেনেকৈ বনাই বনাই দি থাকোঁ তাৰপৰা এটা কিবা এদিন মানে দুদিনমানতটো প্ৰথমতেতো লগে লগে নাপাওঁ কিন্তু তেনেকৈ এদিন নহয় এদিনটো তাত যদি সদায় এনেকৈ লাগি থাকিব পাৰোঁ! তে তাতো পইচা ভাল পইচাই আহে আৰু বহুত বহুত পইচা পায় কিন্তু ন মানে।
হয় হয় হয় আৰু আপুনি ধৰি লওক এতিয়া আচাৰ আপুনি ধৰি লওক ভিডিঅ' বনাই যদি দিয়ে এতিয়া। কিছুমানে ধৰি লও বনাব নাজানিবও পাৰে বা ধৰি লও আপোনাৰ বনাব কিবা কাৰণত নোৱাৰিবও পাৰে তেতিয়া আপোনাৰ অৰ্ডাৰ কৰিব অৰ্ডাৰ কৰি আপুনি ধৰি লওক এ কিউ আৰ ক কি আপুনি সৰিক পঠিয়াই দিব আৰু সৰি লও পেকিং চেকিং কৰি পেলাই তাত পইচা পাব প্লাছ আকৌ আপুনি ভিডিঅ'টো বনাই দিয়াও পইচা পাব
মানে আজিকালি আজিকালি ধৰি লও আপোনাৰ আহ কিবা এটা কৰো বুলি ক'লে মানে বহুত পদ্ধতি আছে কৰাৰ পইচাবিলাক কমোৱাটো আজিকালি সৰজ হৈ গৈছে কিন্তু সেয়া আৰু অলপমান ধৰি লওক টেঙৰামিটো খটাব লাগিব আৰু সেইটোৱে
সেইটোৱে সেইটোৱে এ আজিকালি কৰো বুলি ক'লে তোমাৰ কাম মানে তেনেকেই আৰু মানে ধৰা এতিয়া আজিকালিতো মানে অনলাইন ব্যৱসায় ম অনলাইন মানে ছ'চিয়েল মিডিয়াতে বহুত পইচা কমাই আছে মানুহে আজিকালি সহজ পদ্ধতিৰে মানুহে তেনেকে কিন্তু পইচা কামাই আছে ইমান কষ্ট কৰিবলৈ এতিয়া আমি ধৰাচোন ইমান কষ্ট কৰিব আমি এতিয়া ডেইলি যিহেতুকে ঘৰত আমি আচাৰটো খাবৰ কাৰণে বনাওঁ বা বিক্ৰী কৰিব কাৰণে বনাওঁ সেই আচাৰখি খিনি যদি মই মোবাইলত বতি কৰি ৰাখিলোঁ ফটো ভিডিঅ' কৰি ৰাখিলোঁ ৰাখি পেলাই তুমি ধৰা এডিটিং কৰি পেলাই যেতিয়া দিলোঁ তাতনো কি ডাঙৰ কথাটো সেইটো মই কিবা এটা তাৰপৰা ভিৱাচ পালে কিবা এটা নহয় কিবা এটা তাৰপৰা আহি থাকিব ন
উম আৰু আপুনি বনাই থাক বনাই ভিডিঅ'টো বনোৱাৰ পাছত আপোনাৰ এনেকুৱাতো নহয় যে বিজু উৰি যাব আপোনাৰ ধৰি লওক কেতিয়াবা ধৰি লওক কেতিয়াবা নিজৰে ধৰি লক বনোৱা চাবলৈ মন গ'ল যেতিয়া ধৰি লওক অলপ বয়স হৈ যাবতো তেতিয়া বনাব কৰিব যেতিয়া নোৱাৰিব তেতিয়া নিজৰ ভিডিঅ'টো যেতিয়া চাব তেতিয়া নিজৰে ভাল লাগিব দিয়কচোন যে এনেকেও মই বনাইছিলো বুলি
সেইটোৱে সেইটোৱে সেইটো এটা হেৰি হয় মানে তাত থাকি যায় সেই বস্তুটোও থাকি যায় মানে আৰু
উম মানে এটা স্মৃ অ স্মৃতি হিচাপে এটা থাকি যায় আৰু
থাকি সেইটোৱে সেইটোও কিন্তু ভালেই কৈছে আৰু সেইটোৱে মানে এনেই মানে তুমিনো এনেইতো থাকি মানে কি আৰু কি কৰিবা আৰু মানে কি হয় এতিয়া তোমাৰ বস্তুবিলাক বনাওঁ আৰু মই চাদৰ মেখেলা তাদৰ মেখেলা যেতিয়া বনাই থাকোঁ সেইবিলাক বনাই থাকিলে ধৰাচোন মই যদি তেনেকে চেটবিলাক মানে ওচৰতে কোনোবাই পালে এনেকে অৰ্ডাৰ কৰে কিন্তু ধৰা অনলাইনত যদি মই তেনেকৈ দেখাই কৰি দিওঁ ভাল লাগিলে তেনেকেই অনলাইনতে বুকিং কৰিব ন তোমাৰ ধৰা সেইবিলাক আজি কি মানে খুব মানে হে সেইটো মানে খুব চলিছে মানে সেই চাদৰ মেখেলাটো যোনটো ৰাজস্থানী চৰ্ণি দি বনায় মানে সেইটো আৰু তোমালোকে এই মোবাইলত তোমালোকে বাৰু ইমান চাদৰ মেখেলা এই নোচোৱা বাৰু ল'ৰা মানুহ যিহেতুকে আমি বাৰু বোৱাৰী মানুহবিলাকে এইবিলাক আৰু চাদৰ মেখেলা কাৰণে মানে বেছি আকৰ্ষিত আৰু সেইটো কাৰণে আমি আৰু চাই থাকোঁ সেইটো সেইটো কাৰণে আমি বেছি চাই থাকো আৰু
হয় আপুনি এ ভিডিওত' ধৰি লওক অনলাইন যোগেদি আপুনি ধৰি লওক দহি যেনেকে বাটে উম মে চাদৰ বিলাকত কেনেকে ধৰি লওক বেলেগ বেলেগ ধৰণে দি দহি বতে সেইবিলাকো আপুনি দেখাব পাৰে ভিডিঅ' বনাই পেলাই মানুহ বিলাকে তেতিয়া শিকিব লৰি লও কেনেকে কৰে বস্তুটো বহুতে দহি বটিব দিব নাজানে
সেইটোৱেই এতিয়া আজিকালি বহুত তে তোৰ তেনেকে মোবাইলত চাই চাই শিকে সেইটো কাৰণে আমি যদি ভিডিঅ'টো বনাই পেলাই মই যদি দিওঁ ই ই আহ্। দিলে ধৰাচোন তাৰপৰা খাই বহুতে মানুহৰ মানে উপকাৰো হ'ব শিকিবও পাৰিব ন সেই বস্তুটো। তেনেকে। এতিয়া ধৰা আমি ঘৰতে থাকি আমি নিজেই বনাইছোঁ এতিয়া যদি মই সেই বস্তুটো ম'বাইলত দেখ দেখুৱাই দিওঁ মোবাইলৰ দ্বাৰা ভিডিঅ' কৰি বনাই দেখুৱাই দিওঁ কোনোবাই নহয় কোনোবাই শিকিব তাৰপৰাই শিকিব বস্তুটো। বস্তটো আহ আহ। লগতে মোৰ কিবা এটা তেনে ভিউৱাজটো বাঢ়িলে কিবা এটা নহয় কিবা এটা তেনেকে আ আ। আৰ্নিঙো হ'ব লগতে মোৰ কোনোবাই আকৌ মোৰ বস্তুটো শিকিও ল'লে ধৰা। সেইটো কাৰণে মানে সেই বস্তুটো ভাল ভাল হৈছে কিন্তু সেইটো কাৰণে মই বোলো আ হা। ভাবিছোঁ মানে তোমালৈ ফোন কৰোঁ তুমি এ এ ধৰা এডিটিংটো যিহেতুকে তুমি ধুনীয়াকে কৰা শুনিছোঁ মই তোমাৰ মানে এ হে। ছ ধু ধু ধুনীয়াকে কৰি মেলি দিয়া বুলি সেইটো কাৰণে তুমি যদি পাৰা মই বাৰু ভিডিঅ' খিনি বনাই থাকিম বন